হেল্ল'।
অ' কি কৰিছা?
তোমাৰ কেৰিয়াৰৰ কথা ভাবি আছিলোঁ।
অ' কেৰিয়াৰৰ কথা ভাবিছা নেকি? খানা পিনা?
অ' তোমাৰ মানে মাতটো ভালকে অহা নাই। ফোনতো অলপ ওচৰত লৈ লোৱা।
হয় নেকি? আহিছে এতিয়া?
তোমাৰ মাত তুমি শুনি আছা নে মই শুনি আছো?
আহিছে কি নাই
অ' এতিয়া আহিছে দিয়া।
অ' কোৱা।
কি বুলি কয় আহ মানে মই মই তোমাক সুধিব আছিলে তুমি মানে এতিয়া তুমি টো এতিয়া গ্ৰেজুৱেচন কমপ্লিট কৰিবাই আৰু ন?
অ' হয়।
তাৰ পিছত মানে কি কৰিম বুলি ভাবিছা?
বিয়া পাতিম। মানে কেৰিয়াৰটো ফিক্স কৰি কেনে।
অ', অ' কেৰিয়াৰ মানে কি মানে ধৰা কি কি বনিম বুলি ভাবিছা ফিউচাৰলে
মইতো চোৱা মই এ জবতটো এপ্লাই কৰি আছো। লাষ্ট অলপ বিজনেছৰ ফালও চকু দি আছো। এতিয়া চাও এতিয়া কি হয় আৰু আছো তোমাৰ অসম পুলিচ।
অ', অ' হয় নেকি?
হ'ব পাৰে।
আচ্ছা আচ্ছা। অ' কি বুলি কয়
কি বুলি কয়
হা হা?
কি?
মানে তোমাৰ কিয় মানে এইবিলাক কৰিব মন আছে?
এতিয়া সৰুৰ পৰা কৰিম বুলি
আচ্ছা।
তোমাৰ কি মোৰ গ'ল।
উম।
মোৰ গলটো মানে তোমাৰ অলপ বেলেগ।
কোৱা আকৌ।
কম নেকি?
কোৱা-কোৱা? মই তেতিয়া তাৰ পৰা আইডিয়া চাইডিয়া পাওঁ কিজানি।
অঁ', কৈ আছো।